হেল্ল' অ প্ৰাঞ্জল
অ অভিজিত ক
কি কৰি আছিলি
ঐ আছো আছো এনেই আছো অলপ এই কিবা কাম কৰি আছিলো ঘৰতে ফোন কৰি আছিল কেনে আহিলো অ কি।
অ গা পা ধূলি।
নাই ৰ কাম কৰিহি আছো ইতিয়াতে গা ধুবি নেকি?
কেই তাত ধুও ৰাতিপুৱা তই গা।
ৰাতিপুৱা এনে সেই জি মোৰ পাই আহলি তো মই চাৰে আঠটা নটাত গা ধৱে আজি জিম নাই না অলপ কাম কৰিছ অলপ দেৰিকে ধোওঁ।
হয় নেকি, মে জিমত যাতে ধুই নযা।
নাযাওঁ জিমত যাওঁতে।
অ অ। এ মইয়ো আজি দাঢ়ি কাটব লাগিব দাঢ়ী খিনি বৰ দীঘল হৈ গৈছে।
হয় নেকি মই কাটিম ৰ ফুল এজন মম চটো। তই ৰেজল লগা নে কি।
বজন নাই মই চাহিতটোৰ। কেঁচি দিয়ে কাটো মেচিনে মাৰো।
চুলিও কাটবি নেকি আজি।
নাই নাই দাড়ি ঘৰতে কাতিম।
চুলি নাকটা।
চুলি কেইদিনত নাকাতো ৰ মই চুলি যোৱা মাহত কাটছিল ত এই দহ নে এঘাৰ তাৰিখ। একমাহ হোৱাই নাই না একমাহ হোৱাৰ পিছত এ কা এ চুলি মাহা এক মাহতে লাম্বা হৈ যায়।
উম।
তোৰ কাটি আহাৰ হায়ষ্ট দহ বা পোন্ধৰ দিন পিছত তোৰ চাইডটো লাম্বাই হৈ যায়। তিম কৰি অহা যায় ন চাইডটোই যে লাম্বাই হৈ যায়। ত' মানে যেতিয়া আমি কাটিম। অ চুলি খিনি যেতিয়া কাটিম না যেতৰ আঠ। বা ন নম্বৰ দিনা আহিব না সেই চুলি খিনি মজা হৈ যায় সেইদিনা। সেই নাই মানে কাটাৰ আচল মজুত। অ বঢ়িয়া হৈ যায় ছাইদটোৰ মজা অলপ দীঘল হৈ যায় মানে মিলি যায় আৰু বঢ়িয়াকে।
হ হ।
কতিম ৰ ইমান। গৰমত ইচ্ছাই নাযায় চুলি কাটবা কেইদিনমান আগতে মই যোৱা যোৱা মাহত তেতিয়া চেলুনত গ'লোঁ দিনত মানুহে নাই। বোলে কাষ্টৰ মাৰ কমিয়ে গৈছে গৰমৰ কাৰণে কনো চুলিয়ে কাটব অহা নাই।
অ।
চুৰি বোলা অৱস্থাটা কি হয় আৰু। আজি কাতিম আমি আৰু জিম যোৱা নাই সেইকাৰণে জিমতো যেতিয়া। হেবি মাৰ যায় তেষ্ট। বাৰি যানাই চুলি দা়ৰি বোৰ ফালে লান্দা হৈ যায় এই কানে
হয় নেকি।
উ ডিম বাই থাকিল তেষ্ট চ কত বাঢ়ি থাকে না সেই কানে লাম্বা হৈ যায় আৰু। মানে নৰ্মেল মানুহতকে আমাৰ সোনকালে লাম্বা হ'ব আৰু তেনেকুৱা।
আহ।
অ তই কাটবি না কি চুলি দাড়ি আজি।
নহ মই দাড়ি খিনিয়ে কাটিম ৰ দাড়ি খিনি কাটিম। ঘৰতে কাটিম।
অ ৰেজাৰ মাৰবি
আহ ৰেজৰ মাৰি দিম ৰ।
ক্লিন চপ কৰিবি মানে।
কি কলি
ক্লিন চেপ কৰিবি না, না গোতেই না কাতা
ক্লিম চেপে কৰিম ৰ।
এবাৰ ক্লিন চেপ কৰি চাবা লাগে কেনে লাগে নিজকে তেতিয়া গম পোৱা যাবি।
ক্লিন চেপ মানে ওপৰৰ মোচখিনি নাকাটো আৰু চাইডৰ খিনি ক্লিন চেপ কৰি দিম।
অ একবাৰ তই মোচো কাটি দিছিলি নহয় ন? ছিকিম যাওঁতে এইবাৰে নেকি তোৰ ফাষ্ট আৰু ন?
অহ
উম উম কি মই তোক ফোন মাছিলো যে তেতিয়া এই তোক যে ফোন মাৰছিলো মই ই স্পৰ্টছৰ কথা সুধিম বুলি মাৰি আছিলো তই তোৰ খেলা চেলা চাও না।
আহ আহ
ফি ফিফা চলি আছে চাই আছা নে নাই?
অ চাই আছো ৰ মানে সদায় চাবা নাই আৰু মাজে মাজে চাওঁ আৰু ৰাতি হৈ না খেলা সোপা চাৰে বাৰটা চাৰে তিনিটা সেইগিলা খানৰ টাইমত চাবা মন নাযায়।
তই ফিফাত
মোৰ তো এটা টিম বুলি নাই মোৰ স্পেইনকো ভাল লাগে ব্ৰাজিলো ভাল লাগে।
উম আছিল মই নাইকোৱা আৰ্জেণ্টিনা ভাল লাগে।
অ
এনেতো স্পৰ্টচ মানে অকলতো মোবাইল কম্পিউটাৰৰ খেলাই নহয় ন।
নহয়
আৰু আজিকালিতো ম্পৰ্ট চবে গমেই পায়।
গম পায় গম পায়
উম সেয়ে স্পৰ্টছ মানে কি বলো তোক সোধো?
স্পৰ্টছটো মানে সেই আৰু ইলেকট্ৰনিক স্পৰ্টছ আৰু মানে ধৰ মানে সংঘটিত ভাৱে অনুষ্ঠিত হোৱা মানে প্ৰতিযোগিতামূলক ভিডিঅ' গেমচ আৰু ইয়াত মানে ধৰ যিবিলাক মানে পেছাদাৰী খেলুৱৈ থাকে বা প্ৰশিক্ষক থাকে বিশ্লেষক থাকে বা ধাৰা শস্য কাৰ আৰু আয়োজক বিলাক মানে জড়িত হৈ থাকে মানে।
আচ্ছা এনে তোৰ যিটো সাধাৰণ গেমিং আৰু যিটো স্পৰ্ট তাৰ মাজত পাৰ্থক্যটো কি?
সাধাৰণ গেমিংটো মানে সেই আৰু মানে মনোৰঞ্জনৰ বাবে খেলা হয় কিন্তু যি স্পৰ্টচত মানে ধৰ কঠোৰ অনুশীলন কৰে বা কৌশল থাকে কিছুমান আৰু দলীয় সমন্বয় থাকে এ তাত নিয়ম থাকে কিছুমান আৰু প্ৰতিযোগিতা থাকে আৰু আৰু তাৰ লগত পুৰস্কাৰো থাকে, ইমানে সেয়া এটা ক্ষেত্ৰ আৰু ইয়াৰ দ্বাৰা মানে পইচা ইনকাম কৰিব পাৰি আৰু স্পৰ্টচ খেলিকিনে।
আচ্ছা আচ্ছা আচ্ছা এই স্পৰ্ট বস্তুত আৰম্ভ কেনকে হৈছে?
এনেইতো চোৱা মানে উনৈশ সত্তৰ আশী দশক আছিল সেই সময়ত মানে সৰু আকাৰৰ মানে কিছুমান গেমিং প্ৰতিযোগিতা আৰম্ভ হৈছিল আৰু তাত ধৰ মা তাৰ তাৰপিছত মানে যেতিয়া আমাৰ ইন্টাৰনেটৰ বিকাশটো হল বা উচ্চ গতিৰ মানে ভাল ভাল কম্পিউটাৰ কিছুমান হয় আহিল বা যিবিলাক অনলাইন মাল্টিপ্লেয়াৰ গেমলাইনৰ কিছুমান মাল্টিপ্লেয়াৰ গেম ওলাল ন। সেইবিলাকৰ মানে অহাৰ লগে লগে মানে স্পৰ্টটো মানে বিশ্বজুৰি জনপ্ৰিয় হৈ গৈছিলে তাৰ মানে।
অ এনেতো ই স্পৰ্টচটো বহুতে খেলে ন? এই স্পৰ্টচত মানে আমি নেখেলিলেও কিছুমান গেমে তাত আছে নে কেইটা মানে গেমত নাম কোৱাচোন যিবোৰ মানে খেলিব পাৰে।
তাতে ষ্ট্ৰেটেজি গেম থাকে তাত মাল্টিপ্লেয়াৰ অনলাইন বেটেল থাকে। মাল্টিপ্লয়াৰ এন অনলাইন বেটেল এই দিনা যিটো ম'বাইল বুলি কয় তাত ফাৰ্ষ পাৰ্চেন্টে চুৰটা থাকে। স্পৰ্ট চিমুলেশচন থাকে ৰেচিং গেম থাকে। তাৰ পিছত মানে বেটেলৰ ধৰণৰ গেম থাকে। মানে সেইবিলাক মানে স্পৰ্টচ ব্যৱহাৰ কৰা হয় আৰু।
উম উম। এনে মানে স্পৰ্টচত অকল মানে কি আঙুলি কেইটা ফাখ আছিলে খেলাব ভাল হ'ব নে। কি।
সেইটো কথা নহয় তাতে সিহঁতৰ কিছুমান কৌশলগত চিন্তা কৰিব লাগিব তাত। এটা সি এটা সিদ্ধান্ত দুটা গোটেই সিদ্ধান্ত ল'ব পাৰিবা লাগিব। তাত যিটো দলীয় সমন্বয় থাকে সেইটো পাৰব লাগিব। যোগাযোগত দক্ষতা থাকিবা লাগব। তাৰ পিছত মনোযোগ দিবা লাগিব। আৰু যিটো সময়ৰ জ্ঞান থাকিব লাগিব। আৰু যিটো মানসিক স্থিৰতা সেইটো বস্তু মানে বেছি প্ৰয়োজন। জ্ঞানৰ মানে।
এইটো দলীয় সম্বন্ধৰ কথা কলি, দলীয় সম্বন্ধৰ যে কথা কলি দলীয় সম্বন্ধত। এটো গুৰুত্বপূৰ্ণ নেকি।
তাৰ স্পৰ্টচ মানে তাৰ বেছিভাগ মানে স্পৰ্টচ মানে স্পৰ্টচৰ গেম বিলাক মানে দলীয় সম্বন্ধ। দলিয় ভাৱে খেলা হয় আৰু।
ধৰ এজনৰ কাৰণ মানে ধৰ এজনৰ যদি। ফুল ফুলকে গেম খেলে মানে তেতিয়া সমগ্ৰ দলৰ মানে ফলাফলটো প্ৰভাৱিত কৰিব ন। সেই মানে তাতে সেই গেমটো দল গেম। মানে যোগাযোগ আৰু সহযোগিতাটো অতি গুৰুত্বপূৰ্ণ হয় আৰু মানে।
আচ্ছা এনে যোনবোৰ পেছাদাৰী খেলুৱৈ সেইকেইটাই মানে কেনেকে অনুশীলন কৰে।
সিহঁতে ছা নিয়মীয় প্ৰেক্টিচ চেন থাকে। তাত ষ্ট্ৰেটিজেন এনালাইজ কৰে। প্লে ৰিভিউ কৰে তাতে টিম কৰ্ডিনেশ্যন আছে। ফিটনেছ এক্সাইজ আছে আৰু মানে মেল ট্ৰেইলাৰ আছে সেইটো কৰে আৰু হেন্তে।
উম এনে ইস্পৰ্টচত শাৰীৰিক স্বাস্থ্যৰো গুৰুত্ব আছে নেকি।
আছে আছে একানচা। ত তাতেতো বহুত দেৰি গেম খেলি থাকিবা লাগে ন ত। চ'ব বেছি দেৰি সময় মানে বহি থাকিলে মানে স্বাস্থ্যত টো সমস্যা হ'ব পাৰে সেইকাৰণে তাত। আহ মানে ডেইলি মানে ব্যায়াম কৰিব লাগে বা ষ্ট্ৰেচিং কৰিব লাগে। আৰু যিটো স্বাস্থ্যকৰ খাদ্য আছে আৰু। পৰ্যাপ্তত টোপনীতো এই বস্তুকেইটা মানে প্ৰয়োজনীয় আৰু।
আৰু মানসিক স্বাস্থ্যটো কিমান গুৰুত্বপূৰ্ণ।
মানসিক স্বাস্থ্যয়তটো মানে চা‌ যিটো প্ৰতিযোগিতাত চাপ প্ৰেচাৰ থাকে ন এটা এনেকা জ্ঞান। মোৰ বা এনেকুৱ এনেকুৱা প্লেয়াৰ আহিব সেইটোৰ এটা প্ৰেচাৰ থাকে। তাৰে পিছত পৰাজয়ত হাল্দি এ। তাত থাকে তাৰ পৰা অনলাইন যিটো সমালোচনা হয় তাৰপিছত দীৰ্ঘ অনু। শিলনৰ বাবে এইবিলাকৰ কাৰণে মানসিক চাপ আহি পৰে সেইকাৰণে তাত বিশ্ৰামেই হওঁক পৰামৰ্শ। আৰু যদি ইতিবাচক মনোভাৱ সেইকেইটা বস্তু প্ৰয়োজন আৰু মানে।
উম এনেতো এই ইস্পৰ্ট এটা খেলেই হয় ন। ই মানে তোৰ শিক্ষাত কিবা বাধা দিয়ে নেকি।
যদি সময়ত আমাৰ সঠিক ব্যৱস্থাপনা নাথাকে, আৰু তেতিয়া মানে এইটো সমস্যা হ'ব পাৰে। যদি তাৰ সীমিত সময় মানে খেলে খেলি কিনে, ত পঢ়াত মনোযোগ কৰে বা কিছুমান সমস্যা। এইবিলাক সমাধান কৰে তেতিয়া মানে ভাল হ'ব আৰু মানে বা দলীয় সমূহৰ দক্ষতাটো উন্নত হ'ব পাৰে আৰু মানে। তেতিয়া শিক্ষাত বাধা নাহে আৰু মানে টাইমটো মেইনতেইন কৰি চলিব লাগে।
আচ্ছা। এতিয়া যদি আমি ই স্পৰ্টচ খেলিব খোজোঁ। নে আমি তাতে কি কি কেৰিয়াৰ ঘৰি তুলিব বাৰু।
চা তা এতিয়া তা এতিয়া প্ৰফেশ্যনেল যাব পাৰা। তাত কোচ হব পাৰা, টিম মেনেজাৰ। থাকে। কমেনতেটাৰ থাকে কিছুমান তাত, গেম এনেলাইছ থাকে, ইভেন্টৰ অৰ্গেনাইজাৰ থাকে। তাৰপিছত কণ্টেন্ট ক্ৰিয়েটাৰ থাকে, তাৰপিছত স্ত্ৰীমাৰ থাকে, গ্ৰাফিক ডিজাইনাৰ থাকে, ভিডিঅ' এডিটাৰ থাকে আৰু য গেম ডেভলপাৰ থাকে। এইকেইটা মানে কেৰিয়াৰ থাকে আৰু মানে ই স্পৰ্টচত। চত এটাই যিকোনো এটা গঢ়ি তুলিব পাৰে আৰু নিজৰ ভাল লগা চাই কিনে।
এই ষ্ট্ৰিমিং বস্তুটো ইমান জনপ্ৰিয় কিয়নো?
স্ত্ৰীমিং কৰা মানে চা। বহুত খেলুৱৈ মানে আজিকালি লাইভ গেম খেলি দেখায় আৰু বা শিক্ষা দিয়ে বা মনোৰঞ্জন মূলক বিষয় বস্তু মানে তৈয়াৰ কৰি তৈয়াৰ কৰে মানে কৰি কিনে তেম্পেৰেৰি ইনকাম এটা কৰে আৰু। ইয়াৰ ফলত মান যিটো যোগাযোগ থাকে আৰু মানে তাৰ ছাবচক্ৰাইবাৰ বিলাকৰ লগত। মানে ইউটিউবাৰ জনৰ। সেইটো দক্ষতাটো বাঢ়ি যায় আৰু তই নিয়মীয়া কনটেণ্ট ক্ৰিয়েট কৰাটো মানে প্ৰয়োজন হয় আছিল মানে।
অ অ এনে স্পৰ্টচ দিপটো কেনেকুৱা বস্তু?
মানে সে স্পট ত ইছপঞ্চাৰচিভ থাকে, এদভাৰটাইজেমেণ্ট থাকে, তুৰ্ণামেন্ত থাকে। তাত ইণ্ডিয়া ৰাইছ থাকে। তাঁত মাৰসান্দাইছ কিছুমান টিকেট চেল থাকে আৰু ষ্ট্ৰিমিং প্লেট। এইবিলাকৰ জৰিয়তে মানে ধৰ মানে অৰ্থনীতিটো বৃহৎ ভাৱে গঢ়ি উঠিছে আৰু মানে।
উম আচ্ছা আৰু ভাৰতত অৱস্থাটো কেনেকোৱা স্পৰ্টছৰ।
চা ভাৰতত না যিহেতু এতিয়া ইন্টাৰনেটৰ বিস্তাৰ হৈছে বা বিভিন্ন ধৰণৰ গেমিং ফন ওলাইছে। পিচি আছে, লেপটপচ আছে বা স্মাৰ্ট ফোনে হওক। বা যিটো গেমিং কমিনিটিয়ে মানে ডিজিটেল টেকনলজি। তাৰ বাবে মানে ধৰ ই স্পৰ্টছৰ জনপ্ৰিয়টো মানে দূত গতিত বৃদ্ধি পাইছে আৰু। আৰু ধৰ বহু মানে যিবিলাক ভাৰতীয় খেলুৱৈ আছে এইবিলাক মানে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মানে অংশগ্ৰহণ কৰি আছে আৰু এতিয়া।
আৰু অসমত কি সম্ভাৱনা আছে?
অসমতো মানে ছেমে ধৰ। অসমতো এতিয়া ইনটানেতৰ সুবিধাটো বৃদ্ধি পাই গৈছে। যিটো গেমিং কমিনিতি হ বা ই স্পৰ্টচ ক্লাব হওক বা ট্ৰেইনিং চেণ্টাৰ আৰু যত আৰু যিটো টুৰ্নামেন্ট আছে সেইবিলাকৰ জৰিয়তে এতিয়া মানে অসমৰ যিটো যুৱ সমাজ হৈছে, তেওঁলোকে মানে এই ক্ষেত্ৰত আগবাঢ়িব পাৰি আৰু ই স্পৰটছৰ ক্ষেত্ৰত।
আৰু এ আই কেনেকে সহায় কৰে ই স্পৰ্টচত?
এ আই এইটো গেম এনেলাইচ কৰে। তাৰপিছত পাৰফমেন্স দুটাই কিং কৰে। ষ্টেতিজে দেভলপমেণ্ট কৰি দিয়ে। তাঁত প্ৰক্টিছ সেমুলেচন কৰে। আৰু যিটো প্ৰতিদ্বন্দ্বীৰ খেল আছে, সেই খেলটো মানে বিশ্লেষণ কৰাত মানে সহায় কৰে আৰু।
আচ্ছা এনে ই স্পৰ্টছৰ চেলে ভকি কি ন।
ৰীলছ ৱাটচৰ চেলেঞ্জ কিমান চাম। সেই দুটাত গেমিং এডিক চন হৈ যায়। কিছুমান তাত স্ক্ৰীণ টাইমটো বাঢ়ি যায় বহুত। তাত চাইবাৰ বুলিং হওক, তাত চিটিং হওক, হেকিং হওক, মানসিক চাপে হওক আৰু ধক স্বাস্থ্যৰ ৰিলেটেড কিছুমান সমস্যা থাকে সেইবিলাকে হওক। আৰু মানে সময় ব্যৱস্থাপনা এইকেইটা মানে মুখ্য সমস্যা আৰু যেনে।
যেনে ৰেচপনচিবল গেমিং টো কেনেকুৱা হ'ব লাগে?
ৰেচপনচিবল গেমিং মানে তহতক সীমিত সময় মানে খেলিব লাগে। তাত পঢ়া শুনাও কৰিব লাগে আৰু ব্যায়ামৰ মাজতো মানে এটা ভাৰসাম্য ৰাখব লাগে আৰু যিটো স্বাস্থ্যকৰ জীৱন সেইটো অনুসৰণ কৰিব লাগে আৰু অনলাইন আচৰণত মানে শিষ্টাচাৰটো মানে বজাই ৰাখবা লাগে আৰু সেইটোৱে কথা।